শুনা পাইছানে তুমি? শুনা পাইছা নে? শুনা পোৱা নাই নেকি তুমি? শুনা পোৱা নাই? হয়, কেনে আছা?
ভালে আছো, আপুনি?
মোৰো ভাল, ময়ো ভালে আছোঁ। অ, আ শিক্ষাৰ বিষয়ে অলপ বিস্তৃত ভাৱে আলোচনা কৰো বুলি
শিক্ষা মানুহৰ জীৱনৰ অন্যতম গুৰু-গুৰুত্বপূৰ্ণ সম্পদ শিক্ষাই মানুহক জ্ঞান, দক্ষতা আৰু নৈতিক মূল্যবোধ প্ৰদান কৰে।
হয়, ঠিকে কৈছে একেবাৰে সঁচা শিক্ষাৰ দ্বাৰাই মানুহে বেয়া ভাল-বেয়াৰ পাৰ্থক্য বুজি-বুজি পায়, বুজিবলৈ শিকেও আৰু সমাজত এজন দায়িত্বশীল নাগৰিক হিচাপেও নিজক আহ গঢ় লৈ তুলিব পাৰে। নহয়নে বাৰু?
হয় বাৰু ঠিকেই কৈছে। শিক্ষা কেৱল পুথিগত জ্ঞান আহৰণৰ মাজতে সীমাবদ্ধ নহয়, ই ব্য-ব্যক্তিত্ব প্ৰকাশ, চিন্তা শক্তিৰ উন্নয়ন আৰু আত্মবিশ্বাস বৃদ্ধিটো সহায় কৰে। নহয়নে বাৰু?
হয়-হয় ঠিকে কৈছে, বাৰু তুমি শিক্ষাক কিয় ইমান গুৰুত-গুৰুত্বপূৰ্ণ বুলি ভাবা কোৱাচোন?
বুলি ভাবো কাৰণ শিক্ষা হৈছে উন্নত জীৱনৰ মূল ভেটি, শিক্ষিত ব্যক্তিয়ে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে আৰু সমাজৰ উন্নয়নতো অৰিহণা যোগাব পাৰে। আমাৰ দেশখনক শিক্ষিত নাগৰিকৰ বহু প্ৰয়োজন।
হয়, এইটোও ঠিকেই কৈছে। অ দেখ যদি দেশৰ নাগৰিক শিক্ষিত হয় তেতিয়াহে আমাৰ দেশখন শিক্ষিত হ'ব নহয়নে বাৰু?
হয় ঠিকেই কৈছে।
হয়।
বাৰু শিক্ষাৰ আৰম্ভণি সাধাৰণতে কৰ পৰা হয়?
আহ মোৰ হিচাপে আহ কবলৈ গ'লে শিক্ষাৰ আৰম্ভণি প্ৰথমে পৰিয়ালৰ পৰাই হয়, কাৰণ পিতৃ মাতৃয়ে শিশুক আহ শিষ্টাচাৰ, মূল্যবোধ আৰু জীৱনৰ প্ৰাথমিক শিক্ষা দিয়ে। পিতৃ-মাতৃৰ পৰাই তেওঁলোক কে উম, মানে মানুহৰ লগত কেনেকৈ আচৰণ কৰিব লাগে, কেনেকে কাৰ লগত ব্যৱহাৰ কৰিব লাগে, বাহিৰৰ অহ যিখন পৃথিৱী আছে সেই পৃথিৱীৰ লগত কেনেকৈ মিলা প্ৰীতিৰে চলিব লাগে, ওচৰে পাজৰৰ মানুহৰ লগত কেনেকৈ থাকিব লাগে সকলোবোৰে শিকে তেওঁলোকৰ মানে নৈতিক বিকাশ হয় পৰিয়ালৰ লগতে সেইকাৰণে মই ভাবোঁ যে শিক্ষাৰ আৰম্ভণি সাধাৰণতে পৰিয়ালৰ পৰাই হয়
ঠিকেই কৈছে।
তাৰ পিছত বিদ্যালয়ৰ ভূমিকা আৰম্ভ হয়, নহয়নে বাৰু?
হয়, বিদ্যালয় হৈছে আনুষ্ঠানিক শিক্ষাৰ মূল কেন্দ্ৰ। বিদ্যালয়ত আমি অ, শ, অ, আ সকলো শিকো ঘৰৰ পৰিয়ালৰ পিছতে। ইয়াত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ে জ্ঞান লাভ কৰাৰ লগতে শৃংখলা, সহযোগিতা আৰু দায়িত্ববোধকো শিকে।
হয়, ঠিকেই কৈছে। বিদ্যালয়ত গৈ আমি কথা শিকোঁ। শিকিবলৈ পাওঁ।
হয়, ঠিকেই কৈছে।
হয়।
বাৰু শিক্ষকসকলৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ? আপোনাৰ মতে?
মোৰ মতে, শিক্ষকসকল সকলৰ ভূমিকা ছাত্ৰ ছাত্ৰীৰ জীৱনত বহুতেই বেছি। কাৰণ শিক্ষাগুৰুৱে হৈছে, যোনে অ', আমাক শিক্ষা প্ৰদান কৰে, আৰু সেই শিক্ষা আমাৰ গোটেই জীৱনৰ বাবে লাভদায়ক হয়। আৰু শিক্ষকসকল হৈছে আমাৰ সমাজৰ পথ প্ৰদৰ্শক তেওঁলোকে কেৱল পাঠদানেই নকৰে, অ', ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠনো কৰে আৰু ভৱিষ্যত নিৰ্মানতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, তেওঁলোকে ছাত্ৰ ছাত্ৰীক আগবাঢ়ি যাবলৈ আহ যিখিনি প্ৰয়োজনীয় শিক্ষা এইখিনি অ' মানে তেওঁলোকৰ, তেওঁলোকক দিয়ে, তেওঁলোকক আহৰণ কৰাত সহায় কৰে। যিকোনো, জীৱনৰ যিকোনো বাটতে নহওঁক, যিকোনো পথতে যদি ছাত্ৰ ছাত্ৰীৰ কিবা অসুবিধা হয়, তেতিয়া শিক্ষকসকলে মানে একমাত্ৰ অঁ, পথ প্ৰদৰ্শক। যোনে তেওঁলোকক ভাল পথ পথলৈ আগুৱাই যাবলৈ, অ' আঙুলিয়াই দিয়ে বা ৰাস্তা দেখুৱাই দিয়ে।
হয়। সেয়া সঁচা। এজন ভাল শিক্ষকে জীৱন, ‌ ছাত্ৰৰ জীৱন সলনি কৰিব পাৰে।
হয় ঠিকেই কৈছে। এজন অনু, অনুপ্ৰেৰণাদায়ক শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনত জ্ঞান আহৰণৰ আগ্ৰহ জগাই তোলে। নহয় নে বাৰু?
হয়। হয়। আমি সদায় শিক্ষকক সন্মান কৰি দিব লাগে, তেওঁৰ কথা শুনিব লাগে, ‌ তেতিয়া হে আমি জীৱনত সিহঁতৰ পৰামৰ্শ ল'লে তেতিয়াহে আমি জীৱনত, আগবাঢ়ি যাব পাৰোঁ।
হয় ঠিকেই কৈছে । বাৰু, বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন দেখা গৈছে? জানেনে বাৰু?
জানো। বৰ্তমান সময়ত আধুনিক প্ৰযুক্তিৰ আগমনৰ ফলত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহিছে। অনলাইন শিক্ষা, ডিজিটেল ক্লাছৰুম, আৰু ই-লাৰ্ণিং প্লেটফৰ্মসমূহে শিক্ষাক অধিক সহজ সহজলভ্য কৰি তুলিছে। এই বিভিন্ন মাধ্যমৰ দ্বাৰা আজি কালি পঢ়িব পাৰোঁ।
হয়। হয়। আৰু যেতিয়াৰ পৰা মানে কভিড হৈছে, তাৰপিছৰ পৰা অনলাইন শিক্ষাতো বহুতেই মানে, চলি আছে নহয় নে বাৰু?
হয় ঠিকেই কৈছে।
হয়।
বাৰু অনলাইন শিক্ষাৰ সুবিধাসমূহ কি? কি?
অনলাইন শিক্ষাৰ বহুত, বহুতে সুবিধা আছে। অনলাইন শিক্ষাৰ জৰিয়তে আমি যি কোনো স্থানৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, আৰু সময়ৰ নয়নিতা থাকে, আৰু বিভিন্ন শিক্ষামূলক সামগ্ৰী সহজে লাভ কৰিব পাৰি, অনলাইন শিক্ষাৰ জৰিয়তে আমা, আমাৰ সময়খিনি বচাব পাৰোঁ আমি। অ আৰু সময় সদ ব্যৱহাৰ কৰিব পাৰোঁ, আৰু যিকোনো স্থানৰ পৰা আমি শিক্ষা লাভ কৰিব পাৰোঁ আৰু যেনে অফলাইন যিটো শিক্ষা থাকে, সেইটো শিক্ষাত আমি অহা যোৱা কৰোঁ কেতিয়াবা দূৰৱৰ্তী অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকৰ অহা যোৱা কৰোতে বহুখিনি সময় গুচি যায়, এই অনলাইন শিক্ষাটোৰ বাবে এইটো এটা সুবিধা হৈছে, যে, সুবিধা হৈছে যে, মানে অ আমাৰ যিখিনি সময় অহা যোৱা কৰোতে খৰচ সময়খিনি আমি ঘৰতে বহি অনলাইন শিক্ষা লাভ কৰি পিনে, এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰোঁ।
আপুনি একদম ঠিকেই কৈছে দে।
হয়, কিন্তু ইয়াৰ কিছুমান অসুবিধাও আছে, নহয়নে বাৰু?
হয় আছে ইণ্টাৰনেট সংযোগ সমস্যা, ‌ ছাত্ৰ ছাত্ৰীৰ মনোযোগৰ অভাৱ, আৰু শিক্ষক ছাএ প্ৰত্যক্ষ নথকাৰ বাবে কেতিয়াবা সমস্যাৰ সৃষ্টি হয়। আমি যেতিয়া অনলাইন ক্লাছ কৰোঁ, তেতিয়া আমি তাত মনোযোগ দিব লাগিব, ছাত্ৰ ছাত্ৰীয়ে। আৰু ইন্টাৰনেট সংযোগৰ সমস্যাও কেতিয়াবা
হয় ঠিকে কৈছে হয় ঠিকে লৈছে।
বাৰু পৰীক্ষা শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংশ এই বিষয়ে আপোনাৰ মতামত কি
পৰীক্ষা এইটো ঠিকে কৈছে আপুনি পৰীক্ষা শিক্ষাৰ এটা মানে বহুতে গুৰুত্বপূৰ্ণ অংশ হয় পৰীক্ষাই ছাত্ৰ ছাত্ৰী জ্ঞান আৰু দক্ষতাৰ মূল্যয়ায়ন কৰে কিন্তু কেৱল নম্বৰৰ ওপৰত গুৰুত্ব নিদি সামগ্ৰিক বিকাশৰ ওপৰতো গুৰুত্ব দিব লাগে আহ কাৰণ পৰীক্ষা ললে ছাত্ৰ ছাত্ৰীৰ কিমান খিনি বিকাশ হৈছে সেইটোতো গম পোৱা যায়। কিন্তু সেইটোৰ ওপৰত শিক্ষকসকলে যিখিনি নম্বৰ দিয়ে সেইটোৰ ওপৰত পৰীক্ষা পৰীক্ষাৰ্থীসকলক তুলনা কৰিব পাৰি যে কোনে কিমানখিনি জ্ঞান আহৰণ কৰিছে তাৰ বাহিৰেও মানে মই ভাবো যে তেওঁলোকৰ যিখিনি সামগ্ৰিক বিকাশ সেইখিনিও তাৰ ওপৰতো গুৰুত্ব দিয়াটো জৰুৰী হয়
ঠিকেই কৈছা বহু সময় ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ ফলাফলক লৈ মানসিক কষ্টত ভুগিব লগা হয় আমি কেতিয়াও ছাত্ৰ ছাত্ৰীৰ ওপৰত অধিক মানসিক কষ্ট দিব নালাগে
হয় সেইটো ঠিকেই গৈছে সেয়েহে অভিভাৱক আৰু শিক্ষকলে তেওঁলোকক উৎসাহিত কৰিব লাগে আৰু ব্যৰ্থতাকো মানে শিক্ষাৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ শিকাব লাগে। আজিকালি মানে কিছুমান অভিভাৱক আছে যোনে পৰীক্ষাৰ ফলাফ ফলাফ কল বেয়া হলে ছাত্ৰ ছাত্ৰীক মানে এনেকে ধমকি দিয়ে বা এ ইমানখিনি মানে প্ৰতাৰণা কৰে যে তেওঁলোকে বহুত লাজ পায় বা লাজ মানে সেই লাজৰ ফলত তেওঁলোকে মানে মানসিক প্ৰীড়া বিৰাট ভ ভুগি থাকে। সেইবাবে সেইটো তেওঁলোকৰ পঢ়া শুনা হওঁক বা মানসিক যিটো শৰীৰ হওঁক সেই মানে বহুখিনিয়ে প্ৰভাৱ পেলায়।
ঠিকেই কৈছে। ম ব ম ম
হয় বাৰু শিক্ষাৰ লগত নৈতিক শিক্ষাৰ সম্পৰ্ক কেনেকুৱা?
নৈতিক শিক্ষা অতি প্ৰয়োজনীয়। ই সততা, সহানুভূতি, দায়িত্ববোধ আৰু মানৱীয় মূল্যবোধৰ বিকাশ ঘটায়। শিক্ষাৰ লগত নৈতিক শিক্ষাৰ সম্পৰ্ক বহু গুৰুত্বপূৰ্ণ।
হয়, হয়, এইটো ঠিকে কৈছে এইটো ময়ো ভাবো। বোৰ
কেৱৰুথিগত জ্ঞান থাকিলে শিক্ষিত ব পাৰি নেকি আপোনাৰ মতে?
নাই এইটো মই নাভাবো যে কেৱল পুথিগত জ্ঞান থাকিলে শিক্ষিত বুলি কব পাৰি, কাৰণ এ-এজন ব্যক্তিক তেতিয়াাহে শ প্ৰকৃত শিক্ষিত বুলি কব পাৰি যেতিয়া তেওঁ জ্ঞানৰ লগতে ভাল আচৰণ, নৈতিক আৰু সামাজিক দায়িত্ববোধো মানে লাভ কৰে। কাৰণ যদি অকল পুথিৰ জ্ঞানে থাকে আৰু সেই ব্যক্তিজনৰ তাতে কাৰ লগত কেনেকে ভাল আচৰণ কৰিব লাগে, কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, ডাঙৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সৰুৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে এই যদি নৈতিক তাত নাথাকে আহ মানে তেতিয়া তেওঁলোকক কেনেকৈ শিক্ষিত বুলি ক'ব পাৰি? আজিকালিতো এনেকুৱা বহুত মানুহ আছে যোনে পুথিৰ জ্ঞান লাভ কৰি পিনেও উ মানে বহুখিনি উ ভেজালি কাম বা বহুখিনিয়ে বেয়া আচৰণ কৰি আছে। এ ত তেওঁলোকক আমি এইটো শিক্ষিত বুলি ক'ব নোৱাৰোঁ। শিক্ষিত হবলৈ হলে তেওঁলোকে-তেওঁলোকৰ অকল পুথিগত জ্ঞানৰ লগতে বাহিৰা জ্ঞানো থাকিব লাগিব। আহ বাহিৰ-বাহিৰৰ বাহিৰত মানে আমাৰ কিতাপৰ বাহিৰত আৰু আমাৰ পৃথিৱীখনত কি চলি আছে সেই বিষয়েও তেওঁলোকে জানিব লাগিব। নহয়নে বাৰু?
হয় আপুনি একদম ঠিকেই কৈছে।
হয় বাৰু শিক্ষাই সমাজ উন্নয়নত কেনেদৰে সহায় কৰে?
শিক্ষাই সমাজ উন্নয়নত বহু প্ৰকাৰে সহায় কৰে শিক্ষিত সমাজে অন্ধবিশ্বাস, কুসস্কাৰ আৰু অজ্ঞতাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব পাৰে। শিক্ষাই সমাজত সচেতনতা বৃদ্ধি কৰে আৰু উন্নয়নৰ পথ মুকলি কৰে শিক্ষাই বহু প্ৰকাৰে সমাজত সহায় কৰে।
হয় এইটো ঠিকে গৈছে আপুনি।
বাৰু মহিলাসকলৰ শিক্ষাৰ গুৰুত্বৰ বিষয়ে কিবা ক'ব খুজিব নেকি?
হয় মহিলাৰ শিক্ষা অতিকে অঁ মানে জৰুৰী হয় মহিলাৰ শিক্ষা এ শিক্ষা এখন উন্নত সমাজৰ ভেটি হয় এজন শিক্ষিত মহিলাই নিজৰ লগতে পৰিয়াল আৰু সমাজকো আগুৱাই নিব পাৰে যদি মহিলাজনীয়ে শিক্ষিত নহয় তেনেহলে তেওঁ নিজৰ ল'ৰা ছোৱালীক কি হিচাপে পঢ়াব? কি বুলি পঢ়াব? সেইবাবে এজন অঁ শিক্ষিত মহিলা এখন পৰিয়ালত হোৱাতটো বহুতেই দৰকাৰী।
ঠিকেই কৈছে।
বাৰু আজিৰ আলোচনা আপোনাৰ লগত কৰি মোৰ বহুত ভাল লাগিল আপুনি বহুত সুন্দৰকৈ বুজাই দিলে সকলোবোৰ কথা।
দিলে মোৰো বহুত ভাল লাগিল।
হয় ঠিক আছে বাৰু আকৌ নতুন এটা অন্য এটা বিষয়ত আলোচনা কৰিম, আজিলৈ ধন্যবাদ।
ভন বিদায়।
হয়, হয়